অঁ কোৱা?
কি কৰি আছা?
আছো এনেই।
আহঁ ভাত খালা?
উম খালো।
আঁহ খবৰ- খাতি ভাল না বেয়া?
ভালে।
উম। এতিয়া ঘৰত কোন কোন আছে তোমালোকৰ?
ঘৰত মই আছো, মোৰ ভাইটি, ভন্টি, মা। চাৰিজনী -চাৰিজনী আছো।
আহ, আছে মা আছে। ভণ্টি আছে, বাইদেউ আছে, দাদ হাত আছে বা তোমালোকৰ ঘৰত?
মই, ভাইটি, ভন্টি, মা।
অঁ।
উম ভাত- পানী খালে নিশ্চয়!
খালো, এতিয়া এতিয়া খাইছো মানে বেছি সময় হোৱা নাই।
উম।
তুমি খাই উঠিলা?
খাই উঠিলো, উঠি পেলাই গছৰ তলত বহি আছো এতিয়া।
উম।
যাম ইমান গৰম ৰ'দো দেখিলে দেখোন ক'তো যাবলৈ মনে নাযায়।
বহুত ৰ'দ দি আছে যে।
উম।
উফ।
তোমালোকৰ ঘৰত কোন ক'ত আছে হা?
তুমি এতিয়া ক'ত আছা ঘৰতে নে?
ঘৰতে আছো। ক এতিয়া?
এনে তোমাৰ মায়ে, তোমাৰ মা- দেউতাই কি কৰি আছে?
আছে বহি আছে গছৰ তলতে বাৰু।
উম', ইমান গৰম কত নোযাব আৰু ন?
উম ক'বা ফুৰিব যাম বুলি পেলেন শুনা নাই আৰু।
বনাই আছো প্লেনিং।
আহ।
প্লেনিং বনালেও নহ'ব নহয়। পইচা কেইটামান লাগিব হাতত, পইচা কেইটাই মেইন কৰবাত যোৱা বুলি ক'লে পইচা, আগত পইচা তাৰ পিছত প্লেনিং ন। আমিতো আগত প্লেনিং কৰি থৈছো, এতিয়া হাতত পইচা নাই।
সেইটো হ'লে একোৱে নহয় আজি।
অ আজিকালি এতিয়া ঘুৰিব যোৱা বুলি কলে অকল ঘূৰিব গৈয়েতো ঘূৰি নাহো। এতিয়া কিবা এটা ভাল লাগিল। কিবা এটা খাবলৈ মন ভাল কিবা এটা খাবলৈ মন যাব, কোনোবা লগৰবোৰে কিব -কিবি ল'ব মোৰ লবলৈ মন যাব, সেইকেইটা খৰচা কৰিবলৈতো পইচা লাগিব। এতিয়া কাৰ আশাত যাম ইমান দূৰত, কোনেনো দিব কোনোতো মোক নিদি দিয়ে ন চবে নিজৰ নিজৰ পইচা নিজে নিজে খাব ল'ব
উম, উম। আজিকালি মানুহ এন নিদিয়ে।
অ', আজিকালি আৰু কত পইচা ওলা বস্তুতটো ইমান সহজতে ক'ত-ক'ত ওলাই দিব নিজে ধাৰে দি তি পইচা কেইটা সময়ত পাবলৈ টান আৰু ক'ত পইচা পাম?
সেইকাৰণে মানে ভাবিছো আৰু পইচা কেইটামান যোগাৰ কৰি লোৱাাতটো ভাল আৰু।
অ'। ইমান হাল্লা হৈ আছে?
ব ন অথিব ন তেতে আৰু কোৱা? উম'।
কুৱা এতিয়া।
তুমি ক'তো নোযোৱা? তুমি ক'তো নোযোৱা?
যাম বুলি ভাবিছো।
উম', ক'ত যাবা এনে?
যাম শ্বিলং চাইডে চাগে, মাহাহতৰ লগতে যাম বাৰু।
অ'-অ', মাহঁতৰ যাব মানে। ফেমিলি যাব মানে চবে? অ', ঠিকে আছে বাৰু যাব পাৰা ন, ফেমিলিৰ লগত গলে চিন্তা নাই। এতিয়া ছোৱালী মানুহ এজনী মানে ঘৰৰ পৰা ওলাই যোৱা ক'লে ইমান চছেফ নহয় দিয়াচোন আজি আজিকালি দিনকাল ভাল নহয়। লৰা মানুহ যি নহওক ছোৱালী মানুহ ঘৰৰ ভিতৰৰ পৰা ওলাই যোৱাাতটো ইমান সহজ কথা নহয় অ। এজনী ছোৱালী ঘৰৰ ভিতৰতে চছেভ নহয় বাহিৰত কেনেকে চেফ থাকিবা ঘৰৰ মানুহৰ লগত যাব ভালেই আৰু ন?
উম'।
উম'।
আৰু তোমালোকৰ মহে নযোৱায়?
মাৰ মা নাযায় মই ঘৰত গৰু ছাগলী আছে কোনে চাব এইবোৰ? চোৱা মানুহ নাই ন আৰু ঘৰৰ ওচৰত চবৰো আছে।
অ'। অ', তোমালোকৰ ভন্টিহত নাযায় আৰু? হেল্ল'? মাতো ফাটা-ফাটা আহি আছে। হেল্ল', কোৱা? অহ
এ‌ হুনিলা উম নেটৱৰ্কৰ প্ৰব্লেম হয় অহ অলপ -অলপ। মানে আমাৰ এই খিনি নেটৱৰ্ক অলপ প্ৰব্লেম দি থাকে।
অ'। কিবা বিন্দেজ কিবা কাম কৰি কাম কৰিম বুলি ভবা নাই আৰু?
কাম মানে মোৰ চিলাই মেচিন আছে চিলাই কৰো আৰু মানে ইমান শিকা হোৱা নাই ভালদৰে বাৰ বাৰু শিকিম আৰু দুমাহ মান কৰিলো। আৰু এতিয়া শিকিম আৰু একমাহ মান কৰিম বুলি ভাবিছো। মানে ব্লাউজ টো ভালদৰে হোৱা নাই যে চিলোৱা নাই আৰু নিজৰে চিলাও বেলেগৰ কেনেকে চিলাই দিম ন? লোকৰ বস্তু ইমান দাম দি কিনি আনিব।
অ'।
সেইকাৰণে অ'- অ', ভালেই ভালে বাৰু শিকিব পৰাাৰ ন নিজৰ মে লাগতিয়াল বস্তু কেইটামান আহে আৰু শিকি থলে মানে ন এখন দুখন কাপোৰ চিলাই যদি তুমি আজি কালিতো কাপোৰ চিলোৱা বহুত দাম ন? হাজাৰ টকাত কিনি ছশ সাতশ টকাত চিলাবই লাগে।
উম', লাগে বাৰু।
কালি বহুত
উম
সেইকাৰণে মানে শিকিব লাগে আৰু নিজৰে হাতৰ বিদ্যাটো থাকিলে মানে ভাল চাকৰি বাদেও পঢ়ি -শুনি কিবা এটা
উম তুমি এতিয়া নপঢ়া আৰু?
নাই মই এৰিলো যে এতিয়া তিনি -চাৰি বছৰ দুই -তিনি বছৰ মান হ'ল আৰু।
উম মোৰ ইমান হোৱা নাই বাৰু পঢ়া। টেনত পঢ়ি আছো এইবাৰ এবাৰ মানে মেট্ৰিক দিম না।
অ', - অ', ভালদৰে পঢ়িবা টিউচন ল'বা দেই টিউচন ন'ললে মানে ভাল নহয় আৰু টিউচন টো ল'বা ভালদৰে পঢ়িবা শুনিবা ন' নি এ ভাল ৰিজাল্ট কৰিলে তোমাৰে ভাল লাগিব মা দেউতাৰে মন টো ভাল লাগিব দিয়াচোন ইমান কষ্ট কৰি পঢ়াই ন' ড্ৰেছৰ পৰা আদি কৰি কিতাপ বাৰুতো ফ্ৰী দিয়ে ন'?
পুৰা ফ্ৰী দিয়ে বাৰো
অ', ভালে তেনেহলে ন', তোমালোক- তোমালোকৰ দ এতিয়া বহুতেই সুবিধা আমি যেতিয়া পঢ়ি আছিলোঁ আমাৰ না ড্ৰেছ ফ্ৰী পাওঁ নে কি পাওঁ একো ফ্ৰী নাপাওঁ। পাওঁ চব কিনি -কিনি পঢ়িব লাগে।
অহ এতিয়া আকৌ বেলেগ হৈ আছেনে
অহ, আৰুো তোমালোকে এতিয়া মেট্ৰিকৰ সময়ত তোমালোকক তো স্কুলৰ ফালৰ পৰা কিবা এটাও দিব ফ্ৰী।
উম
আমিতো একোৱেই নাপালো। উম এতিয়া বাৰু বহুতেই সুবিধা আমাৰ সময়ত তেনেকে সুবিধা নাছিল ছিলে আমি যেতিয়া পঢ়ি আছিলো ম- মই মাত্ৰ এবাৰে পাইছিলো ছিক্সতে এযোৰ ড্ৰেছ পাইছো তাৰ চত মানে চত এবাৰ পাইছো আৰু তাৰ পৰা বুলি পোৱা নাই আৰু এতিয়াতো আজিকালি চৰকাৰী স্কুলত কিমান বস্তু দিয়ে ড্ৰেছৰ পৰা কিতাপৰ পৰা বেগৰ পৰা জামেটি বহি ইমানবোৰ ব বস্তু দিয়ে আৰু লগতে খাদ্য দিয়ে ন' খাদ্য বাৰু দিছিল আমি থাকোতেও ড্ৰেছ বোৰ নাপালো আৰু ইমান সুবিধা থকাৰ পিছত আৰু এ নিদিবা আৰু ভালদৰে পঢ়িবা ন
এতিয়া ক চব ফ্ৰী এডমিচনৰ ফ্ৰী না
অহ, ভালেই তেনেহলে আমাৰ এডমিচন অ' হেল্ল', আমাৰ আক তেতিয়া পঢ়ি থাকোতে এডমিচন ফ্ৰী নাছিলে বাৰু।
অহ
আৰু কোৱা?
হেল্ল',
অহ, হেল্ল' কোৱা?
তোমাৰ মাতটোৱে আহা নাই অহ শুনি পাইছো।
উম- উম নেটৱৰ্ক থকা জেগাত থাকিবা অ',
তোমাৰ মাত টো ভাঙা মানে হেৰি হৈছে
অহ, আহিছে নেকি? তেতিয়া কিলিয়াৰ কৈছ নে?
অহ, আহিছে এতিয়া।
উম এক জেগাতে থাকা তেতিয়াহে নেটৱৰ্ক পাব তুমি ইফাল -সিফাল কৰি থাকিলে ক' ত নেটৱৰ্ক পাব।
অহ, ৰখি আছো বাৰু।
উম তাকে আৰু এতিয়া ভাবিছো ঘুৰিম ঘুৰিবতো যাম বুলি ভাবি আছো যোৱাই হোৱা নাই কেতিয়ালৈ যাওঁ আৰু
অমীয়াতো যাম বুলি ভাবি আছো আৰু এতিয়া কেতিয়া নিয়ে বা পাতা নাই আৰু
উম তাকেহে কেতিয়ালৈ যাওঁ আৰু কোনে প ৰ মেছেজ উম ৰ'দটোৰ কাৰণে টো ভয় হৈছে ওলাবলৈ দেখোন ভয়ে লগা হৈছে
অ
এইফালে ৰ'দ এফালে কোনোবা ফালে যাওঁ বুলি ক'লে বানপানী আমাৰ বাৰু এইখিনি বানপানী নহয়
আৰু ইয়াত বৰষুণে দিয়া নাই আৰু
উম
যেনেকোৱা ৰ'দ দি আছে উ তোমালক ফালো বৰষুণ দিয়া নাই
নাই আমাৰ ফালো বৰষুণ নাই
অহ লাগে বাৰু বৰষুণ
বৰষুণ এজাক লাগে পথাৰতো পানী নাই যে
উম
অহ
তাকে সে কি কৰো আৰু ফুৰিব যাম বুলি ভাবি ভাবিছো ৰ এইকেইদিনতে যাও আৰু ঘূৰি আহো কেতিয়া নগলে কেতিয়ানো যাম ন লগ থাকোতে গৈ ঘূৰি আহিম বুলি ভাবিছো
উম আমাৰ স্কুল খুলিব আৰু বাৰু
হা
আমাৰো এতিয়া স্কুল খুলিব বাৰু অ
অহ', টোপনি লাগি গৈছে কালি, উম। কালি আকৌ গৰমতে শুবলৈ নাপালো যে, এতিয়া কিবা টোপনি-টোপনি লাগি আছে। ইমান গৰম, কাৰ অ নাছিলে কালি ৰাতি তাৰ জ্বলি গ'ল ৰাতিপুৱা আহিছে আৰু ৰাতিপুৱাটো আৰু শুবই নোৱাৰি ইমান ৰাতিপুৱাই বেলিটো ওলাইছে গৰমত থাকিব নোৱাৰি উঠি আহিলো আৰু
অ যিহে গৰম পৰিছে আৰু তাতে
উম বহুত গৰম আমি বাৰু ঘৰত আছো ন পথাৰ থকা খিনি কেনেকে আছে বাৰু ইমান গৰম ইমান গৰমত ধাপ হালোৱাটো কষ্ট বহুত কষ্ট
উম বহুত কষ্ট আছে হেনো
উম এনে তুমি নোযোৱা আৰু বোলে উম
এতিয়া হ'ব
এতিয়া অ অ হ'ব দিয়া ন উম ঠিকে আছে দিয়া হ'ব দিয়া
অহ অহ বৌ